হেল্ল' অ বন্ধু নমস্কাৰ উম আছো আছো
আমি আজি প্লাষ্টিক প্ৰদূৰ্ষনৰৰ ওপৰত আমি অলপ আলোচনা কৰিম।
হয় হয় একেবাৰে ঠিকে কৈছে মানে প্লাষ্টিক প্ৰদূষণ আজিৰ যুগত আটাইতকৈ ডাঙৰ মানে পৰিৱেশগত সমস্যা ভাৰতৰ অন্যতম, তোমাৰ ইয়াৰ প্ৰভাৱত কেৱল পৰিৱেশটোয়ে নহয় মানুহৰ স্বাস্থ্য জীৱন বা জীৱ জন্তৰ ওপৰতো বহুত খিনি প্ৰভাৱ পেলায়।
উম আৰু তোমাৰ আৰু বৰ্তমান মানে প্লাষ্টিক ব্যৱহাৰ ইমানে বেছি হৈছে যে তোমাৰ বহু খিনি ক্ষতি কৰিছে, কাৰণ আমাৰ প্লাষ্টিক সস্তা বা হালধীয়া মজবুত আৰু সহজ ব্যৱহাৰ কৰিব নোৱাৰা
যে উম ন বাম
খাদ্যৰ পেকেট বা খেলনা ঘৰুৱা বা কিবা সামগ্ৰী আনিলে প্লাষ্টিকত মানে বহল ভাৱে আৰু ব্যৱহাৰ কৰে আৰু। কিন্তু এই সুবিধাৰ পিছত যে ইমান ডাঙৰ সমস্যা লুকাই আছে সেইটো বহুতে নাভাবে। কিন্তু বহুতে মানে অনুভৱে নকৰে।
আৰু তোমাৰ প্লাষ্টিকটো মানে সহজতে পচি নাযায় তাৰ ফলতে প্লাষ্টিক সম্পূৰ্ণৰূপে তোমাৰ নষ্ট হবলৈ মানে পাঁচ ছয় বছৰতকো অধিক টাইম লাগে মানে সময় লাগে মানে আজিৰ দিনত মানে পেলোৱা প্লা মানে বহুত বছৰত থাক ল তোমাৰ যাৰ ফলত অ মাটি দূষিত হয় বা নলা নৰ্দমা বন্ধ হয় পৰিৱেশ স ভাৰসাম্য নষ্ট কৰে
হয় আচলতে মানে কি আমাৰ যিবোৰ মানে কি প্লাষ্টিক বোৰ ম মাটি আৰু পানীৰ লগত বা বায়ুৰ লগত সহজে মিলি নাযায় আহ ইয়াৰ সলনে ই ক্ৰমে সৰু কণিকা বা মাই ঘৰৰ প্লাষ্টিক প্ৰৱেশ কৰি ভয়ংকৰ স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰি আহিছে বৰ্তমান যুগতো আগত আগতেও কৰিছিল আৰু এতিয়াও কৰি আছে কাৰণ আমাৰ আধুনিক আহ পৃথিৱীৰ অনয় অন্যতম প্ৰধান পৰিৱেশ সমস্যাটোৱে হৈছে প্লাষ্টিক প্ৰদূষণ আৰু আমাৰ প্লাষ্টিক হৈছে এক কীৰ্তেইন ভাৱে প্ৰস্তুত কৰা এক পদাৰ্থ ইয়াৰ সস্তা মূল্য সহজ লভ্যতা আৰু বহন ক্ষমতাৰ বাবে দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ অপৰিসীম। সেই কাৰণে মানে কি কিন্তু এবাৰ ব্য্ৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক শশবোৰে বৰ্তমান সময়ত পৰিৱেশৰ এক ভয়ংকৰ বজা হৈ পৰিছে
উম উম আৰু তোমাৰ প্লাষ্টিক বোৰে মানে জীৱ জন্তু বহুত ক্ষতি কৰে তোমাৰ বা বহু গৰু কুকুৰ ছাগলী আদি জন্তুৱে খাদ্য বুলি ভাবি প্লাষ্টিক খাই। অ পেলাই আৰু ইয়াৰ সিহতে পাচন তন্ত্ৰত ক্ষতিগ্ৰস্ত হয় আৰু কেতিয়াবা ম্যু মুখো পৰিব লগা হয় মই তাৰমানে শুনিছো আৰু বহুু সম সমুদ্ৰ প্ৰাণীবোৰক প্লাষ্টিকৰ বাবে বিপদ কৰে ধৰা তোমাৰ সমুদ্ৰ নিক্ষেপ কৰা। প্লাষ্টিক মাছ কাছ অ তিিমি আদি জীৱ জন্তুৰ বাবে ডাঙৰ বিপদ
উম।
মানে প্ৰাানে প্লাষ্টিক গিলি পেলাই বা প্লাষ্টিক আৱদ্ধ হৈ মৃত্যুবৰণ কৰে। তোমাৰ আৰু প্লাষ্টিক পুৰিলেও মানে বহুত ক্ষতি হয় তোমাৰ প্লাষ্টিক পুৰিলে তোমাৰ। বিশেষক গেছ আৰু ধঁৱা লয় এই ধঁোৱাত মানে বহু ক। ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে, তোমাৰ যিয়ে বায়ু প্ৰদূষণ কৰে ঘটাই আৰু মানুহৰ স্বাস্থ্যৰ ক্ষতি, বহুখিনি মানুহৰ স্বাস্থ্যত আৰু এই ধোঁৱাই মানে বহুখিনি মানুহক ৰোগ প্ৰতিৰোধৰ সৃষ্টি কৰিব পাৰে। তোমাৰ পানী বা ফুল সমস্যা বা চকুৰ জ্বলা পোৰা। এলাৰ্জি আদি বহুতো ৰোগ হব পাৰে। দীঘলীয়া সময়ত ই ক্ষতি কাৰক হৈ পৰে তোমাৰ আজিকালি মানুহে অনুভৱ কৰা নাই দিয় দিয়াচোন। কিন্তু বহুখিনি ক্ষতি হয়।
আচলতে, আচলতে মানে কি প্লাষ্টিক, আৱৰ্জনাই মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰে আৰু পানী হুহিব নোৱাৰে। আৰু মানে কি আমাৰ মানে যেতিয়া বৰষুণ আহে, সোণৰ পানীৰ দ্বাৰা বৈ বৈ মানে প্লাষ্টিক প্লাষ্টিকবোৰ আচলতে নদীয়েদি সাগৰত পৰি যায়। ফলত জলচৰ প্ৰাণী মানে যিবোৰ মানে কি ধৰিলোৱা নদীত থকা। মাছ মানে আৰু যিবোৰ মানে নদী সাগৰত, জীৱ জন্তুবোৰ মানে প্ৰাণীবোৰ থাকে সেই প্ৰাণীবোৰৰ মৃত্যু হয়। আৰু আমাৰ সূৰ্যৰ পোহৰ আৰু বতাহৰ প্ৰভাৱত প্লাষ্টিক ভাঙি সূক্ষ্ম মাইক্ৰপ্লাষ্টিক পৰিণত হয়। ই আচলতে আমাৰ সাগৰীয় মাছ জৰিয়তে মানৱ শৰীৰত প্ৰৱেশ কৰি হাওঁফাওঁ আৰু জকতৰ ক্ষতি সাধন কৰিব পাৰে। সেইবাবে আমি প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিবলৈ আমি সকলোৱে সজাগ। কাৰাতো প্ৰয়োজন।
হয়, হয় আৰু আমি মানে প্লাষ্টিক প্ৰদূষণৰ বাবে মানুহ আমি বহুত সজাগ হ'ব লাগে। তোমাৰ আমি সুবিধাৰ বাবে একেবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বা অধিক ব্যৱহাৰ কৰো বা ব্যৱহাৰ কৰা। কৰাৰ পাছত আমি য'তে ত'তে পেলাই দিওঁ আৰু বা বজাৰলৈ গ'লে মানুহে কাপোৰ কাপোৰৰ বেগ নি নাযায় বা তোমাৰ যদি সকলোৱে কাপোৰৰ বেগ বা। জোতাৰ বেগ ব্যৱহাৰ কৰে তেন্তে প্লাষ্টিকৰ ব্যৱহাৰ বহুখিনি কমিব আৰু বিদ্যালয়ত এই বিষয়ত সজাগ কৰাটো মোৰ বাবে বহুত ডাঙৰ কথা। মানে সৃষ্টি কৰিব ছাত্ৰ ছাত্ৰীক মানে সৰুৰে পৰা পৰিৱেশ সংৰক্ষণৰ শিক্ষা দিব লাগে বা ভৱিষ্যতে তেওঁ তেওঁলোকে ভৱিষ্যতৰ নাগৰিক ন চৰকাৰে তোমাৰ এই এই বিষয়ে পদক্ষেপ ল'ব লাগে বা চৰকাৰে। চৰকাৰে প্লাষ্টিক নিষিদ্ধ কৰিব পাৰে। বা ৰিচাইক্লিং ব্যৱস্থা তোমাৰ শক্তিশালী কৰিব পাৰে। বা জন সচেতনতাৰ অভিযান চলাব পাৰে, কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব কিন্তু।
হয়। আচলতে আমি এ প্লাষ্টিকবোৰ ব্যৱহাৰ কৰিব নালাগে কাৰণ আমাৰ কাপোৰ বা মৰা মৰা পাতৰ বেগ আছে সেইবোৰ ব্যৱহাৰ কৰিব লাগে। আৰু ব্যৱহাৰ কৰাত প্লাষ্টিকসমূহ আকৌ ঘূৰাই আনিব পৰা ব্যৱস্থা কৰিব লাগে।
মানে পুনৰাবৰ্তন মানে ৰিচাইকেলিং কৰিলে প্লাষ্টিক নতুন সামগ্ৰী তৈয়াৰ কৰিব পাৰে। ইয়াৰ ফলত নতুন প্লাষ্টিক উৎপন্ন হয় আৰু কিন্তু আমি সেইটো নকৰি আমি য'তে ত'তে পেলাই দিও নলা নৰ্দমা তাৰ ফলত নলা নৰ্দমা পানী ওলাই বন্ধ হয়। বহুখিনি আমাৰ জলন্ত সমস্যাত পৰিব লাগে তোমাৰ প্ৰথমে একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰিব পাৰে বা দ্বিতীয়তে আৱৰ্জনা পৃথককৈ সংগ্ৰহ কৰিব পাৰে বা তৃতীয়তে পুনৰ ব্যৱহাৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে তোমাৰ প্লাষ্টিকৰ বটলৰ স সলনি ষ্টিলৰ বটল ব্যৱহাৰ কৰিলে ভাল উপায়।
হয়।
বা তোমাৰ ষ্টীল কাজ বা তামাৰ বটল ব্যবহাৰ কৰি প্লষ্টিকৰ ওপৰত নিৰ্ভৰশীলতা কম আৰু তোমাৰ দোকানী সকলে যদি প্লাষ্টিক বেগ নিদে তেন্তে অ, সময় বহু খিনি সমস্যা পৰা হ্ৰাস পাব মোৰ মতে আৰু বহু ঠাইত ইতিমধ্যে কাপোৰৰ বেগ বা কাগজৰ বেগ আৰম্ভ কৰিছে কিন্তু মোৰ মতে আৰু প্ৰায় জোত আৰু প্লাষ্টিকৰ ব্য্ৱহাৰ সেইটো চলিয়ে আছে আৰু এই ইয়াৰ বাবে চৰকাৰৰ এই গুৰুত্বপূৰ্ণ উদ্দেশ্য লোৱাটো মোৰ কাৰণে মোৰমতে আৰু ল'ব লাগে। আৰু প্লাষ্টো - প্লাষ্টিক তাৰ মানে সমস্যাটো সমাধান কৰিব প্ৰতিজন বক্তি জাতো উচিত। আৰু তোমাৰ অ আজি পৰা প্লাষ্টিক বেগ ব্যৱহাৰৰ কম কৰাৰ সিদ্ধান্ত ললে যদি সকলোৱে তেতিয়া বহু খিনি ঘৰা পালে মানে কমিলে হয় আৰু। আৰু ময়ো একে কাম কৰিব আৰু আনকো উৎসাহিত কৰিম। যদি সকলোৱে সৰু সৰু সৰু পদক্ষেপ লে তেতিয়া বহুত ডাঙৰ পৰিৱৰ্তন আৰু তটা। ক আছে ৰাইজে নহ চৈ নহ ব ঠিক তেনেদৰে। ৰাইজে যদি সকলোৱে দায়িত্ব লয় তেতিয়া চৰকাৰৰ বেছি প্ৰভাৱ পাব চৰকাৰে আৰু কিমান কৰিব হাল বুলি
হয় হয়।
উম।
আচলতে আমি প্লাষ্টিকটো ব্যৱহাৰ কৰিব নালাগে। কাৰণ প্লাষ্টিকৰ কাৰণে আমাৰ অকল উম, মানুহৰে নহয় বহুতো জীৱ জন্তুৰ বা যিবোৰ জল প্ৰাণী আছে সেইবোৰৰো বহুতো আচলতে ক্ষতি হয়।
হয় হয় আৰু তোমাৰ। অ, যদি উ বহু খিনি আৰু নলা নৰ্দমা বন্ধ কৰে অলপ পানী ওলাই নাযোৱাৰ বাবে বহুল জলাবদ্ধতাৰ সৃষ্টি হয়।
হয় - হয়।
পানীৰয়তম এটা কাৰণ হৈছে কিন্তু প্লাষ্টিক আৱৰ্জ কাৰণ চ তমাৰ প্লাষ্টিক পেল ন নৰ্দমা তাৰ ফল অলপ বৰষুণ দিলে সেই নল নৰ্দমা তাৰমানে ত জাম লাগি কিনে তোমাৰ পানীতটো ৰাস্তালৈ বা কাপা ঘৰলৌ। উঠিয়ে আৰু এই যিটো নলা নদমা য যোৱা প্লাষ্টিক ব্যৱস্থা আছে সেইখিনি বহুতো। তোমাৰে প্ৰভাৱিত পৰে আৰু।
হয় হয়।
আৰু তোমাৰ অঁ বহুত খিনি মানুহে প্লাষ্টিক আৱৰ্জনা।
অংশ যদি ডাষ্টবিনত কৰে যদি অ, শেষত নদী বা সা বা সামুদ্ৰীক অথবা মাটিত। ডাষ্টবিনৰ পৰা যায় মৰমতে কিন্তু। এই প্লাষ্টিকটো তোমাৰ। মানে চৰকাৰো ত মানে নোহোৱা কৰি দিব লাগে তোমাৰ এই। কাগজৰ বেগ এইবিলাক আৰু প্লাষ্টিক সস্তাত মানে কৰিব লাগে আৰু।
হয় হয়। আচলতে প্লাষ্টিকৰ ক্ষুদ্ৰ কণা খাদ্য। আৰু পানীৰ জৰিয়তে আমাৰ শৰীৰত প্ৰৱেশ কৰে ইয়াৰ ফলত বিভিন্ন। ৰোগ হ'ব পাৰে বা সময়ত বিভিন্ন স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে গতিকে আমি প্লাষ্টিকৰ বব্যবহাৰ কমাব লাগিব। কাপোৰ বা জোতৰ বেগ। ব্যৱহাৰৰ কৰিব লাগে সুণ ব্যৱহাৰ যোগ্যতা সামগ্ৰীৰ ব্যৱহাৰ আৰু প্লাষ্টিক পুণ চক্ৰায়নৰ ওপৰত গুৰুত্ব দিব লাগে।
উম আৰু আমি যিবোৰ তোমাৰ প্লাষ্টিক এবাৰ ব্যৱহাৰ কৰাৰ পিছত পেলাই দিয়া হ'ল তোমাৰ যেনে প্লাষ্টিক বেগ ধৰা অ কাপ বা প্লেট চামুচ আদি খাদ্যৰ পেকেট মানে এইবোৰ ব্যৱহাৰ কমাবলৈ আমি মানে যদি আমি এইবোৰৰ সলনি বেগ কাগজৰ বেগ বাঁহৰ সামগ্ৰী বা ষ্টিল বা কাচৰ পাত্ৰ ব্যৱহাৰ কৰোঁ তেতিয়া বহুখিনি আৰু কমিব আৰু তোমাৰ আৰু বিদ্যালয়ত তোমাৰ সচাগত হবা বা পৰিৱেশ দিৱসত বৃক্ষৰোপণ কাৰ্যসূচী।
হয় হয় আচলতে এইটো বিদ্যালয়ত এইটো ক'ব লাগে আৰু বিশ্ব পৰিৱেশ দিৱস। দিনেই সেইখিনি কৰিব লাগে আৰু, কাৰণ প্লাষ্টিক সহজতে পচি নাযায় ন সেইবাবে বহু বছৰৰ পিছতো ই মাটিতে থাকি যায়। ফলত মাতি ৰো উৰ্বৰতা হ্ৰাস পায় বা নলী নলা মানে যিবোৰ আমাৰ নদী নলা বন্ধ হৈ বানপানীৰো সমস্যাৰ সৃষ্টি হয় বা আৰু হয়ো আছে
হয় হয় আজিলৈ এতিয়া বন্ধু এৰিছো আৰু মও তোমাৰ পৰা বহুখিনি কথাই জানিলো।
অ হয় হয়। অ ঠিক আছে ধন্যবাদ।